অ ঠিক আছে কাহ হয় মই কলেজ গৈছিলোঁ
অ তুমি কলেজ গৈ ভাল পাইছিলা নে
তই বহুত ভাল পাইছিলোঁ আৰু তুমি ভাল পাইছিলাানে
অ মই ভাল পাইছিলো দিয়া অ তোমাৰ ফেভৰেট টি চাৰ্ট আছিলে নে কোনব
হয় মোৰ ফেভৰেট টিচাৰ আছিল এজনী আছিল একাউণ্টেঞ্চিৰ মেম আছিল বহুত ভাল আছিল এজনী বহুত মোৰ ফেভৰেট আছিল আৰু তোমাৰ
অ হয় মোৰো আছিল মেম এজনী অ মেমটো বৰ ভাল আছিলে ক্লাছবোৰ বৰ ভালদৰে কৰাইছিলে তে মোৰ মেম অলপ বৰ ভাল লাগিছিলে আৰু তোমাৰ কলে অ মোৰতটো ফাইনেন্সৰ আছিলে
আচ্ছা
অ ফাইনেন্সৰ কষ্ট মেনেজমেন্টৰ টিচাৰ আছিলে স বৰ ভালদৰে ক্লাছ কৰাইছিলে বহত ফ্ৰলি আছিল টিচাৰোৰ বৰ ভাল লাগিছিল আৰু আৰু তোমাৰ কলেজ ফ্ৰেণ্ডবোৰ কিমান আছিলে
হয় মোৰ কলেজ ফ্ৰড কলেজত ইমান ফ্ৰেণ্ড নাছিল আৰু যেনেকুৱা স্কুলত হয় স্কুলতো কিমান ফ্ৰেণ্ড থাকে ন সেনেক কলেজত ফ্ৰেণ্ড আছিল এনে আছিল আৰু এনেই কথা পাতিছিলোঁ কেতিয়াবা মানে লগ পালে আৰু এনেই ক্লাছমেট আছিল সেনেকুৱা মানে ইমানো এনেকুৱা ক্ল'জ ফ্ৰেণ্ড আছিল আৰু এজনী আছিল তাই মোৰ লগত গৈছিল আৰু মোৰ ঘৰৰ ওচৰতে থাকে কলেজ অহা যোৱা কৰিছিলে এতিয়া যোনটাই আছিল তাৰ লগতে গৈছিলোঁ আৰু ইমান মানে কলেজত এনেকুৱা ক্ল'জ
অ্ কলেজত ক্ল'জ ফ্ৰেণ্ড নহয় দিয়া ইমান স্কুল লাইফ যিমান এজা হয় ন অ
তোমাৰ সেনেকুৱা আছিল
মোৰো আছিলে নাথকা নাই বহুত বহুত কেইজন আছিল কিন্তু ইমান ভাল লগা নাছিল কিন্তু ভালে লাগিছিলে অহা যোৱা কৰাো ফ্ৰেণ্ড ভাল লাগিছিল আৰু তাৰপিছতে ফ্ৰেণ্ডবোৰ বৰ ভাল লাগিল ফ্ৰেণ্ড এতৰ লগত তেতিয়া আৰু তুমি কলেজ প্ৰগ্ৰাম কৰি পাইছিলা নে?
হয়, মই কলজৰ প্ৰগ্ৰেম কৰিছিলো কি হয়, পাৰ্টিচিপেট কৰিছিলো কিন্তু সেনেকুৱা কৰা নাই মানে এনে অডিয়েন্স হিচাপে কৰিছিলোঁ। এনে যে ডান্স কৰে ছিংগিং কৰে, সেনেকুৱা পাৰ্টিচিপেট কৰা নাই আৰু বেলেগ কিবাত মানে পাৰ্টিচিপেট কৰা নাই এনেই আৰু পাৰ অডিয়েচ'অডিয়েচন মানে অডিয়েঞ্চ হিচাপে মানে কৰিছিলোঁ, আৰু কিবা মানে চেমিনাৰ থাকিলে তেতিয়া গৈছিলোঁ সেনেকুৱা কিবা কিবি মানে থাকিলে
অ', হয়, অ', মইয়ো কৰিছিলো পাৰ্টিচিপেট। মানে, এই ৰেলীবোৰত কলেজত হয় নহয় এই ৰেলী বোৰত পাৰ্টিচিপেট কৰিছিলো আৰু
হয়, হয়, মই ৰেলীত কৰিছিলোঁ হয়, হয় ৰেলীতটো ময়ো কৰিছিলো পাৰ্টিচিপেট ৰেলীটো বছৰ কিবা-কিবি ইভেন্ট পাত তি থাকে।
অ', অ', হয় দিয়া, ইভেন্ট বোৰ পাতি থাকিলে তাৰ পাৰ্টিচিপেট কৰি বৰ ভাল লাগিছিলে।
হয়, হয়।
অ', হয় দিয়া। আ, আৰু তুমি কলেজত মানে, কলেজ তুমি সদাই গৈছিলা নে?
আমাৰ কলেজত মানে এটেন্দেন্স লাগিছিলে ন সেইকাৰণে মই কলেজ সদাই গৈছিলোঁ। আৰু কলেজ সদায় গ'লে ভালো লাগে, মানে ঘৰত থাকি থাকি কি কৰিম কলেজতে যাওঁ ভাল লাগে, ফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰি, আৰু কলেজ গ'লে ভালে হয় কিবা শিক কিবও পাৰি ন, সেইকাৰণে আৰু তুমি গৈছিলানে সদায়?
অ', হয় দিয়া।
হয়, তুমি গৈছিলা নে কলেজ সদায়?
অ', মইও গৈছিলো কলেজ, বৰ ভাল লাগিছিলে কলেজ গৈ।
তোমাৰ চাব-মা-মানে প্ৰিয় চাবজেক্টটো কি আছিলে তোমাৰ?
মোৰ প্ৰিয় চাবজেক্টটো আছিল একাউণ্টেঞ্চি। মানে একাউটেঞ্চি ইমান মই হয়, ইমান মানে ভালে লাগিছিল একাউটেঞ্চি মানে বেছ মানে, সেইটো চাবজেক্টৰ মানে মেমো ভাল আছিল, ভালকে বুজাইছিলে আগতে কলেজত, সেইকাৰণে মোক মানে একাউটেঞ্চি ভাল লাগিছিলে। আৰু তোমাৰ?
অ', মোৰো আছিলে ভাল লাগিছিলে। আৰু তুমি কলেজ সদায় এটেণ্ড কৰিছিলানে?
হয়, কলেজ মই সদায় এটেন্ড কৰিছিলো।
অ', হয় দিয়া। কলেজ গৈ এনজয় লাগিছিলে নে?।
হয়, মই কলেজত যাই কিনে বহুত ইনজয়ও কৰিছিলোঁ, ইমানো কৰা নাই যিমান মানে স্কুল লাইফত কৰিছিলোঁ। কিন্তু কলেজ লাইফতো এনজয় কৰিলোঁ বহুত। তে এনজয় তাৰ পিছত তো আৰু একো নাই ন, এতিয়াতো লাইফৰ এইটো আছে এতিয়াতো কলেজ শেষ হৈ গ'ল, মানে আগতে এনজয় বহুত কৰিছিলোঁ, এতিয়াও মানে এইটো মেম'ৰি থাকি গৈছে এতিয়াও মানে। ভাল লাগে, সেইকাৰণে আৰু তুম-তুমি কৰিছ জিলানে?
অ', মইয়ো বৰ কৰিছিলোঁ, বহুত ভাল লাগিছিলে। আৰু তুমি কলেজ ব্ৰেক টাইমত কি কৰিছিলা?।
ফ্ৰেণ্ডৰ লগত মানে লাইব্ৰেৰীত কেতিয়াবা গৈছিলোঁ, এনেই মানে বুক-চুক পঢ়িবলৈ, আৰু কেতিয়াবা মানে, অহ, ব্ৰেক মানে টিফিন-চিফিন খাইছিলোঁ ব্ৰেক টাইমত, আৰু কেতিয়াবা মানে ফ্ৰেণ্ডৰ লগত এনেই ফুৰিব গৈছিলোঁ।
অ', হয় দিয়া।
কেম্পাৰ্চ ত ফুৰিব গৈছিলোঁ আৰু তুমি?
ফুৰিবলৈ গৈ যায়কেনে আমি মানে কিবা কিবি প্ৰগ্ৰাম পা-পাতিছিলোঁ আৰু কিবা গেমছ বেগেৰা খেলিছিলোঁ আৰু। ফ্ৰেণ্ডবোৰৰ লগত।
আৰু তুমি এই কলেজত লাইব্ৰেৰীত গৈছিলানে?
তো গৈছিলোঁ মানে ব্ৰেক টাইম হ'লে লাইব্ৰেৰীত যাওঁ আৰু লাইব্ৰেৰীত বুক-চুক পঢ়ো তাৰে পাছত আৰু মানে কিবা কিবি ফোনত গেম-চেম হ'লে সেইটো খেলোঁ আৰু।
আচ্ছা। হয় আৰু কিবা ক'ব বিচাৰিছা?
আৰু তুমি কলেজত গৈ মানে আ, মানে কলেজ চিম্পুল কে যোৱা নে মানে অলপ ভালদৰে আহি যোৱা মানে হেৰি
মানে নহয় হয়, কলেজত এনেকুৱা হয়, মানে ইমানটো ইষ্টাইল চিষ্টাইল কৰি নাযাওঁ এনেই চিম্পলকে যাওঁ। এ ইমান এনেই মানে হয়, এইটোৱে কলেজৰ ড্ৰেছ পিন্ধোতে মানে ইমানো মানে ইষ্টাইল কৰোতে ভাল ভালো নালাগে ন? সেইকাৰণে মানে এনে চিম্পুলকৈ গৈছিলোঁ আৰু তুমি?
অ', ময়ো গৈছিলো মই মানে এনে লাইট মেকআপটো কৰিব পাৰি ন যিহেতু কলেজ আমি গৈছিলো। অ'।
আৰু তোমাৰ সেনেকুৱা কিবা কলেজৰ এনেকুৱা আছে যে, তুমি মানে কেতিয়াও পাহৰি ব নোৱাৰা মানে এনেকুৱা কিবা মমেন্ট তোমাৰ লগত হৈছিল নেকি?
অ', অ', এইবোৰতো বৰ মানে যেনেকুৱাকে কলেজৰ ৰেলীবোৰ হয়, ন? হিহঁতে সেইটো সময়ত মানে বহুত ধৰণৰ পাৰ্টিচিপেট কৰিব পাইছিলো যিহেতু মই আজিলৈকে কৰি পোৱা নাই। এই হেইকেইটা কৰিব পাৰিছো আৰু, বৰ ভাল লাগিছিলে।
আতচ্চা হয়, ময়ো কৰিছিলো ৰেলিবোৰত। কৰিছিলো ভাল লাগিছে ৰেলী কৰি কৰোতে মানে কিবা কিবি মানে সেইটো মানে আ, এইটো মানে এইটো কিবা কিবি মানে এইটো মানে এইটো কৰিব লাগে ন যেনেকুৱা ৰেলীত তো মানে যেনেকা ভগৱানৰ কিবা এইটো কৰিব লাগে নহ'লে কিবা কিবি মানে এইটো মানে কি কয় এইটো মই ভালকে তোমাক বুজাব পাৰা নাই। হয়, অ', তুমি মানে কি, কি কৰিছিলা ৰেলীত?
নাম, নাম, নামত আমি পাৰ্টিচিপেট নামতি হৈছিলো। তাৰে পাছতে অ', মানে বহুত ধৰণৰ এনেকুৱা বস্তু কৰিছিলো আৰু যিহেটো মোক কেতিয়াও গম পোৱা নাছিলো আৰু লাইফত অ', সেইটো সময়ত মানে গম পালো আৰু বহুত খিনি ৰেলী কৰি কিনে।
আৰু তুমি এনে অনলাইন ক্লাছ কৰি লা নে আফলাইন ক্লাছ?
অ', ম মইতো অফলাইনে কৰিছিলো অনলাইনটো কৰা নাছিলো।
তুমি নটছ লিখি চিলা?
অ', নোটছ লিখিছিলো নোটছবোৰটো মানে ক্লাছ ষ্টাৰটিং হোৱাতে নোটছবোৰ হয় আৰু তাৰে পাছতো নোটছটো কালেক্ট হোৱা নাছিলে তোমাৰ?
হয় মইয়ো ক্লাছত নোটছ বোৰ লিখিছিলো মানে একাউণ্টেঞ্চিটো কিবা কিবি নটছ লিখি সেইবোৰে লাগে আৰু কিবা থিওঁৰি মানে বেলেগ চাবজেক্টৰ হয়। হয় হয় আৰু বেলেগ চাবজেক্টৰ থিউৰি চিউৰি হ'লে এইবোৰ মানে এইটো ই নটছ নিলিখিছিলো আৰু এনেই লিখিছিলো অলপ চলপকে হয় এইটোতো লিখি শিকিছিলোঁ
অঁ সেই মোৰো মানে ইম্পৰ্টেন্ঞ্চ থাকিলে মানে বহুত লিখা যায় আৰু ইম্পৰ্টে যোনটো উমি যোনটো চাবজেক্টটো ল'লো আৰু যেনেে ফাইনেন্সৰ মোৰ হয় সেই তো ফাইনেন্স মেজৰ হয় থাকিব লাগিব ন অঁ সেই দে
আৰু তুমি গ্ৰুপ পজেক কৰিছিলানে
হা কি কলা
কিবা মানে এনেকুৱা প্ৰজেক্ হৈছিল যে তুমি গ্ৰুপত কৰিছিলা সেনেুৱা এনজয় কৰিছিলা নে
অঁ সনেকুৱা কৰিছিলো আঁ চাৰ্চ হৈ ন আমি অঁ মমে লিছিলে যাইক তাতে মানে ইনচাৰ্জৰ লগত মানে কেনেকুৱা মাৰ্কেটিং চলাই সেইটো বোৰ বহুত কিবা কিবি শিকাইছিলে আৰু মৰ হৈছিলে ন এনেকুৱা
আৰু তুমি এনে কিবা কলেজৰ পিছত তুমি কি কৰিছিলা
কলেজৰ পাছততো একো কৰা নাছিলো
মান এনে কলেজ খ খোৱাৰ পিছত কি কৰিছিলা কলেজ মানে যেতিয়া ছু্টি হৈছিলে তেতিয়া
অঁ কলেজ ছুটি হোৱা সময়ততো আমিতো অ ঘৰলৈ আহি গৈছিলো ইমান হেৰি মানে ফ্ৰেড হলেক কথা পাতি কেনে হাই হেলো কৈ কেনে ত ঘৰতে আহিছিলো তোমালোকে
হয় মই এনেকুৱা কলেজৰ পৰা আহি দাৰেক ঘৰতে আহিছিলো হেৰি লগত থাকোতে আৰু হয় হয় আৰু এনেকুৱাও ডিফিকেল চাবজেক্ট তোমাৰ সেনেকুৱা কলেজত লাগিছিলে নেকি
অঁ এনেকুৱাতটো লাগিছিলে যোনটো মেথছটো আমাৰ আছিলে ন আমাৰ ফাইনেস প্ৰেক্টিকেল কৰিব দিছিলে সেইটো সময়ত অলপ ডিফিকালট লাগিছিলে আৰু তে ছাৰবোৰ মানে শাই দিছিলে মানে টিচাৰোৰে ভালৰ শিকাই দিছিল ম যিমানো মানে অলপ চলপ সেইটো কৰে অলপখিনি বুজি নোপোৱা আমি নিজে কৰিব লাগে অনলাইন মানে ইউটিউবত চাই কিনে আমি মানে প্ৰেক্টিকেল শিকি লওঁ আৰু
হয়
তুমি পাইছিলা ন এনেকুৱাই হাৰছ
হয় মোৰো শাক চব্জি কেনেকুৱা পাইছে ছিলো মইো মেথছতে পাইছিলো যিহেতু মানে আমাৰ মে টিচাৰ ই মানে স হয় হয় হয় মান মেটি আাৰে ইমান এইটো ভাল নাছিল সেইকাৰণে মানে মে মানে অলপ টান পাইছিলোঁ তেতিয়া আৰু তোমাৰ কলেজৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰট হৈছিল কেইটাত ষ্টাৰ্ট হৈছিলে
আমাৰতো ক্লাছটো নাইন নন অঁ ক্লকত হৈ গছিলে নাইন ক্লক ই টেন ক্ল সেইখিনি সময়ত গৈ পা লাগে এই মানে ষ্টাৰ্ট হয় আৰু ক্লাছটো।
হয় আমাৰো এনেকুৱা আছিল আমাৰো মানে এনেকুৱা ৰুট ৰুটিন হিচাপে হৈছিলে মানে কেতিয়াবা ন' নটাত হয় কেতিয়াবা দশটাত কেতিয়াবা এঘাৰটাত হয় সেনেকুৱা আৰু।
অ', হয় আমাৰটো ৰেগোলাৰি আমাৰ বেছিভাগটো আমাৰ তেন অ', দছটা পৰাই হৈছিলে ক্লাচটো দশটা পৰা ইস্টাট কিয়ুকি আমাৰ মৰ্নিং বেছ হয় ন আমাৰটো ৰাতিপুৱা সময়তো হৈ যায় আৰু দছটা পৰা মানে দছটা পৰা তেতিয়ালৈ এটালৈ হয় ক্লাচটো।
আমাৰো সেনেকুৱাই হৈছিলে।
অ', হয় দিয়া, ঠিক আছে।
ঠিক আছে, ঠিক আছে।
উম।